অ
কি কৰি আছে
এনেই আছোঁ তুমি কি কৈছা
মও এনেই আছো
আহ
ভাত খালে
ভাত নাই খোৱা খাম ভাত ভাত বনাম বনাই আছো আৰু খামেই এতিয়া
অহ
তোমালোকে খালা
উম উম খাম আৰু অলপ দেৰি পিছতে খামেই
আহ অ উ
বাকী এনে আছে নে কিবা কৰি আছে
এনেই আছো মোবাইল চাই আছিলো তাৰ পাছত তোমাৰ কল আহিলে তাৰ পাইয়ে আৰু মোৰ তোমাৰ লগতে কথা পাতিছোঁ।
অঁ।
তুমি, তুমি কি কৰি আছা।
এনেই আছো।
অঁ, আজি কি কৰিলা দিনটো ক'বালৈ গৈছিলা নেকি।
আজি নাই যোৱা নাই ক'লকো তেনেকে। এ ঘৰতে আছো আপুনি।
অঁ ম মই এনে অকমান ফুৰিবলৈ গৈছিলো ওচৰতে। ফুৰিবলৈ গ'লো তাৰ পিছত ফুৰি আহ
মই তেনেকে উম কিবা কৰো মানে
এনে কিবা কিবি কৰা নেকি।
নাই নকৰো।
জব কৰা নেকি কিবা। অঁ,
নাই নাই। বাকী আপোনালোক আ হেৰি আ- আ আপুনি ক'লে ফুৰিব গৈছিলে, ওচৰতে।
মই ওচৰতে ফুৰিব গৈছিলো, আমাৰ ওচৰত ৰিলেশ্যনৰ মানুহবোৰ আছ যে তাৰপিছতে সেই বৌ এজনী ঘৰলে ফুৰিবলৈ গৈছিলো।
অঁ, বিহু কেনেকুৱা গ'ল।
বিহু, কেনেকুৱা গ'ল বুলি ক'লে ভালেই আৰু।
অঁ বিহু কাপোৰ-বিহু কাপোৰ ল'লে নাই।
বিহু কাপোৰ ল'লো দেই, তোমালোকে তুমি ল'লা।
অঁ ললো।
অঁ তাৰপিছত কৰ'বাত গৈছিলা নেকি বিহু ফুৰিবলৈ।
ফুৰিবলৈ তেনেকে যোৱা নাই। যোৱা প্লেনিং আছিলে কিন্তু যোৱা নহ'ল।
অঁ মই বিহুত নে বিহুত মাহঁতৰ ঘৰলে গ'লো। ফুৰিবলে, তাৰপিছত কেইদিনমান থাকি আহিলো বিহুত।
অঁ।
তুমি?
ভাত কি বনাব আজি?
ভাত আজি কি বনাম মাংস বনাম।
অ'।
বনাম বুলি ভাবিছো। তুমি ভাল পোৱা নে চিকেন?
অ', ভাল লাগে।
অহ।
খোৱা হয়ে।
অ', অ'।
প্ৰায়ে।
অহ।
এ ক'ৰবাত ফুৰিবলৈ যোৱা প্লেনিং আছে নেকি?
ভাবিছো জুলাই মাহত জুলাই মাহত যাম বুলি ভাবিছোঁ। এ জুবিন ক্ষেত্ৰলে যাম বুলি ভাবিছো, তুমি গ'লা নেকি জুবিন ক্ষেত্ৰ চালা?
অ', নাই চোৱা চাবলৈ যোৱা হোৱা নাই।
অ'- সেয়ে মইও যোৱা নাই যে শুনি আছো যায় ভাল লাগিব বুলি ভাবিছো আৰু। জুবিন ক্ষেত্ৰলৈ যাম বুলি ভাবিছো। অ', ফুৰি ভালে লাগে ফুৰিনো আৰু বেয়া পামনে, ভালে লাগে।
অ'।
তোমালোকৰ উম, তুমি তুমি নাই যোৱা ন' জুবিন ক্ষেত্
নাই, নাই যোৱা নাই।
অ', যাম বুলি ভাবিছা নেকি?
যাম বুলি মানে ভাবা নাই তেনেকে কিন্তু যদি সময় সুবিধা মিলে তেতিয়া যাম আৰু।
অ', অ', মইয়ো সেই ভাবিছোহে জুলাই মাহত মোৰ বাইদেউ এজনী আছে, বাইদেউে মানে কৈছে আৰু পাৰিলে জুলাই তেওঁ মানে চাকৰি কৰে তাৰপিছতে সেই তেওঁ আহিম আহিম বুলি কৈছে জুলাই মাহত আহিলে মানে বন্ধত মানে ফুৰিবলৈ যাম লৈ যাম বুলি কৈছে। যদি পাৰো যাম আৰু ভাবি আছো মানে, তেওঁলোকে ঠিক হোৱা নাই আৰু।
অ', সোধা নাই দিয়ক মই আপোনাক ইমান খিনি কথা।
অ', এতিয়া মাজত এমাহ দিন আছে।
সোধা নাই নহয় মই আপোনাক এইবোৰ।
অ', কি কৈছা?
আপোনাক মই সুধিছো নেকি আপুনি কেতিয়া যাব কা কোন আছে?
হয় নাই মানে এনে কৈছো আৰু।
অ'।
তাৰপিছত বাকী আৰু কোৱা তোমাক কি কি খবৰ?
হা, কি কৈছে?
তোমাৰ খবৰ বাকী
অ', মোৰ ভালেই, স্পৰ্টচ লাইন ভাল পায়নে? স্পৰ্টছ
স্পৰ্টছ।
অ', খেল ভাল পাই নাই?
ভাল খেল নিজে নেখেলো লোকে খেলাবোৰ ভালে লাগে। তুমি খেলা নেকি?
খেল চাই বেছি ভাল পায়।
অ', কি খেল ভাল পাওঁ? ক্ৰিকেট ক্ৰিকেট নাচাও ক্ৰিকেট আগতে চাইছিলো আজিকালি নাচাও ক্ৰিকেট এ এনেই বল খেল উজুবোৰ আৰু বল খেল চল খেলবোৰ জানো বুজি পাওঁ যে ভালে লাগে ক্ৰিকেটো বুজি পাওঁ কিন্তু ইমান মানে ক্ৰিকেটটো খেল এ হেৰিত নহয়ে আৰু মোবাইলত নাচাওয়ে তেনেকে।
অ', আপুনিও কিবা খেলে নেকি?
মই নেখেলো।
অ', নাই, নাই, নাই। খেলো।
অ', বাকী এ কৰবাত কৰ'বাত ভ্ৰমণ চমন কৰিবলৈ ফুৰিবলৈ ফুৰিবলৈ গৈছা নেকি বাহিৰলে?
প্লেনিংতটো ঢেৰ আছে যাবলৈ মন যায় কিন্তু যোৱাহে হোৱা নাই তেনেকে পইচাৰো কথা আছে।
অ', উম, সেইটোৱে আকৌ ফুৰিবলে গ'লে বহুত পইচা লাগে নহয়।
মিলিলে মানে যাম আৰু।
মইটো তেনেকে বাহিৰলৈ ফুৰিবলৈ যোৱাই নাই। অ', মই তেনেকে বাহিৰলৈ ক'তো ফুৰিবলৈ যোৱাই নাই।
অ', ফুৰি ভালে লাগে বাৰু।
অ', অ'।
অসমৰ বাহিৰত ফুৰিব গৈছেনে?
তেনেকে যোৱা নাই এবাৰে গৈছিলো কলিকতালৈ অ', সেইটো বহুত দিনতে গৈছিলো। তাৰ পাছত তাৰ পৰা আৰু বা ধৰি লওঁ তেনেকে যোৱাই নাই।
অ', মই গৈছো। ভাল মানে প্ৰায় যোৱা হয়য়ে মোৰ। ফুৰিবলে, ফুৰি ভাল লাগে।
অ', ক'লৈ গৈছিলা?
মই কেইবাখন কেইবা এটা জেগালৈ গৈছো।
অ'। ক'ত গৈ বেছি ভাল লাগিলে?
তেনেকে কোনো ফেভৰেট জেগা বুলি নাই চবলৈ গৈ ভালে লাগিলে।
হয় নেকি অ', উম।
অ', কি খাই ভাল পাই আপুনি?
অ', ই কি খাই ভাল পাওঁ বুলি ক'লে মোৰ মানে কি তেনেকে খোৱা চব ইমান বেছি ভাল নোপাওঁ আৰু নিৰামিষে ভাল লাগে।
অ', আজি কি বনাব? ব
আজি চিকেন লগত কি বনাম আৰু বেলেগ নবনাও দালি বনাম আৰু।
অ', ইমান দেৰিলৈকে বনোৱাই নাই নে বনাই হৈ গ'ল অকল খাবলে বাকি আছে।
বনাই হৈ গ'ল, খাবলেহে বাকী আছে খাম আৰু এতিয়া। এ,
অহ' কিমান টাইমত শুব?
দহটামান বজাত শুম।
অঁ, মই অলপ দেৰি পিছত শুমেই আৰু। খাই হৈ গল।
অ-অ,
গৰম কেনেকুৱা পৰিছে?
এ বহুত গৰম পৰিছে আজি ৰ'দ দিছে। বৰষুণ দিয়া কেইদিন অলপ
বতৰটো কেনেকুৱা পাইছে, এদিন বৰষুণ এদিন ৰ'দ নে?
অ' এদিন বৰষুণ দিছে, এদিন ৰ'দ দিছে, এ সেইটো কাৰণে মানে বতৰটো বৰ এটা ভাল নহয় গা টো বেয়াই লাগি থাকে আজি বহুত ৰ'দ দিছে আজি ৰ'দ দিছে নে তোমালোকৰ ফালে।
অ' ৰ'দ পুৰা গৰম, থাকিব পৰা নাই গৰমত।
অ' তায়া আমাৰ ফালেও বহুত গম।
অহ', এদিন বৰষুণ দিয়ে এদিন ৰ'দ দিয়ে বেমাৰে হৈ গৈছে বতৰ কাৰণে।
ঠাণ্ডা আজি আকৌ ৰ'দ দিছে।
অ', এতিয়া হেৰি জুন-জুন মাহলৈকে যদি এনেকুৱাই বতৰ কৰে জুলাইত আৰু কিবা হয়।
অ' বতৰ এনেকেইে থাকিব চাগে।
এইবাৰ ইমান গৰমো পৰা নাই মানে কিবা হৈ গৈছে বতৰটো এদিন ৰ'দ দিয়ে এদিন বৰষুণ দিয়ে।
অ' গৰম ইমান বেছি হোৱা নাই কিন্তু যোৱাবাৰ বেছি গৰম হৈছিলে নেকি? এইবাৰ ইমান গৰম নাই হোৱা।
জুন মাহৰলৈকে গাত কাপোৰ লৈ শুই আছো ৰাতি এতিয়াও।
জুলাই মাহত গৰম হ'ব।
অ', জুলাইত গৰম পৰিব এবাৰ পোৰা। বছৰটো ইমান জলদি শেষ হৈছে। ছে ছাব্বিশ চনটো,
অহ' বহুত জল্দি গৈ চাগে।
শেষ হ'বই আৰু সাত তাইছে সোমাবগে, ইমান জল্দি টাইম বোৰ পাৰ হৈছে। এবাৰ
অ' সেইটোৱে আকৌ। তুমি কিবা, হেৰি জানা নেকি? এনেকুৱা ডিজাইন-চিজাইনৰ কিবা মানে এনেই আৰু।
নাই, ইমান ভালকে নাজান মানো এনে এনে অলপ চলপ কিবা কিবি, এনেকে কৰা নহয় ডিজাইন চিজাইন
অঁ কাপোৰ চাপোৰ অ চিলাব জানা?
নাই তেনেকে এ ইমানো ভালকে নাজানো, কাৰণ মেচিন চেচিনো নাই। আপুনি জানে নেকি?
মই এনেই চিলাব জানো, কাপোৰ চাপোৰ কাটিংটো বৰ ভালকে নাজানো, ব্লাউজটো ভালকে চিলাব নাজানো, কাপোৰ চাপোৰ কাটি পেলাই এনেই আৰু সৰু সুৰাবিলাক ধৰা এনেই মেখেলা চাদৰ, দহি বতা, কাপোৰ চিলোৱা এইবোৰ কৰিব জানো
অ হ'ব আৰু ন তেন্তে, আপোনাৰো ভাত খাবলে টাইম হৈছে চাগে, নে কি কয়
অহ ভাত খোৱা টাইম হৈছে।
অ অ ঠিক আছে দিয়ক।
ঠিক আছে হক অ হ'ব দিয়া থোৱা অ।